হেল্ল'
হেল্ল' হয়
হয় ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব
হয় ধন্যবাদ আহ জয়গুৰু শংকৰ সাপগুনাকৰ যাৰ কৰি নে কি উপায় আপোনাৰ স্তৰণত মই আপোনাৰ শত কোটি মোৰ প্ৰণাম আগবঢ়াইছোঁ
নমু নমু নয়ণ প্ৰসন্ন হৰি কহৰি কৰি কমায় নিন আপোনাৰ মহিমা আপুনি বেগত কৰিব খুজিব কৰা পৰিতান ভাল বোলে কুশল কৰক মাল কৰক আয়সত কিননি শূন্য কৰি গৃহৰ দুখ কালৰ দুখ দ্ৰব্য দুখৰ পৰা নিবাৰণ কৰি এইদৰে আগলৈকে গৰু ভক সুধিব দি শক্তি দি শক্তি প্ৰাৰ্থনা কৰি নিৰাপদে গোবিন্দ গ লাগে এইখিনি প্ৰাৰ্থনা জ অ ৰাম বোলা জ অ হৰি বোলা কৃষ্ণ কৃষ্ণ অ বিশেষকে মই আপোনালে এনেকে যোগাযোগ কৰাৰ কথাটো হ'ল যে মোৰ ঘৰত এ এখন সভা পাতিছোঁ মানে সকাম যিহেতু আমাৰ মোৰ ককাৰ তিথি আছিলে
হয়
টো মানে অলপ ডাঙৰকৈ উদযাপন কৰিছো যেনেকে গায়ন বায়ন ব্যৱস্থা ইচা থাকিব আৰু আপোনাৰ এনেকে এখন ভাওনাও পাতিছো
হয়
য় বিষয় লৈ আপোনাৰ আপোনাক আৰু আপোনাৰ পৰিয়ালটি নিমন্ত্ৰণ জনাবলৈহে আপোনালোকৰ ম যোগাযোগ কৰিলো
হয় নিশ্চয় আহ আপুনি যেতিয়া নিমন্ত্ৰণ জনাইছে তেন্তে হলে অঁ মুৰ লগতে মুৰ পৰিয়ালো আপোনাৰ হেই তিথিত উপস্থিত সময়ত হুম বুলি আপোনাক মই কথা দিছো যে মই যাবলৈ চেষ্টাও কৰিম
হয় হয় হয় ধন্যবাদ
বাকী গায়ন বায়ন গাওৰ ল'ৰা ছোৱালীৰ দ্বাৰাই প্ৰদৰ্শন কৰা হ'ব
হয় হয় হয় হয় হয় মানে আমাৰ গাঁৱত মানে কেইজনমান সৰু সৰু শিশু আছিলে সিহঁতক মানে এনেকে আমাৰ নাৰায়ণপুৰতে আছে আমাৰ ইয়াত আপোনালোকে জানে কলাক্ষেত্ৰ আমাৰ মাধৱদেৱ কলাক্ষেত্ৰ ইয়াৰে এজন এজন গুৰুৱে আহি পেলাই মানে তেওঁলোকক প্ৰশিক্ষণ দিছেহি আৰু তেখেত অকল মানে আগতকৈ বহুত উন্নত হ'ল আৰু সেইবাবে বেলেগৰ মানে মানুহ নামাতি গাঁৱৰ ল' ছোৱালী কেইটাৰে গাঁৱৰ শিশুকেইটাই অলপ আগবাঢ়ি যাওক বুলি সিহঁতকে কৈ থোৱা আছে সিহঁতকে নিমন্ত্ৰণটো জনালো আৰু ভাওনা কনো মানে এনেকে এনেকে অলপ বাহিৰৰ বাহিৰৰ পৰাও আহিব যেনে ধৰক যোৰহাট গোলাঘাট এনেকে বেলেগ বেলেগ জেগাৰ পৰা আহিব ভাৱৰীয়া অলপ ভাল ভা নাই এনেকে গজকটো উপাখ্যান
হয় হয় বাকী ভাওনাখন আহ নামঘৰতেহে অনুষ্ঠিত হ'ব এঘৰীয়া ভাৱে
ন নামঘৰতে কৰিম বুলি ভাবিছো ৰাতিলে ভালকে চববোৰ যা যোগাৰ কৰি থোৱাই আছে
অ হয় অলপমান পইচা পাতিও খৰচ হ'ব যিহেতু ৰাতি পাতিম বুলি ভাবিছো ঘ ভাওনা আপোনাৰ মাই পৰা ধৰি আপোনাৰ অ শব্দ ব্যৱ
হয় হয় হয় পোহৰ শব্দ আকৌ খোৱা বোৱা আহাৰ সকলো আকৌ ৰাতিলে ভাত সাজোৰ গোটাইছো এনেকে নামঘৰতে
অমান বেছিকৈয়ে খৰচ পাতি হৈ যাব আপুনি বেছিকৈয়ে অলপমান বহন কৰিব লাগিব।
হয় দিনত ঘৰত আপোনাৰ নাম- থাকিব এনেকে গায় মাই থাকিব এনেকে এনেকয়ে অলপ পাতিছো সৰু সুৰাকে আৰু- আৰু আপোনাৰ ৰাতিলৈ ভাওনাখন থাকিব তাত খৰচ অলপ হ'ব পইচা অলপ যি কি নওকনি- একো একো নহয়।
অ ঠিকে আছে বাকী আমাৰো এখন মানে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো-
হয় হয় কি পাতিব বিচাৰিছে আপোনালোকে-
হয় যিহেতু আমাৰ এতিয়া মৰমৰ আমাৰ- জুবিন দা আমাৰ মাজত নাই যিহেতু- ত জুবিন দা আমাৰ সকলোৰে প্ৰিয় তেওঁ আপোনাৰ আমাৰ অসমৰ মানে মানুহখিনিৰ কাৰণে যিমান খিনি তেওঁ কাম কৰি থৈ গৈছে। সেয়া হয়তো দুোনাই দ্বিতীয় এজন মানুহে সেয়া কৰিব নোৱাৰে।
হয় নোৱাৰে নোৱাৰে।
হয় অসমীয়া আমাৰ অসমীয়া খিনিৰ মানে মনত তেওঁৰ বাবে যিমান প্ৰেম ভাল পোৱা মই ভাবো দ্বিতীয়জন মানুহৰ কাৰণে ইমান এটা প্ৰেম ভাল পোৱা হয়তো অসমীয়া মানে মানুহৰ মনত জাগিব নোৱাৰে। যিহেতু আপোনাৰ জুবিন জুবিন দাৰ নাম ললে আচলতে গাৰ নোম শিয়ৰি উঠে।
হয় হয় হয়।
তেওঁ এজন ইমানেই মহান ব্যক্তি তেওঁ আপোনাৰ অকল গানেই নহয় আচলতে- আহ চিনেমা জগতলৈ হওক আপোনাৰ চলচিত্ৰ হওক- তেওঁ মানে আৰু বহুত- বিভিন্ন ভাষাত আপোনাৰ বড়ো, মিচিং, এনেকুৱা সকলো ভাষাতে মানে নেপালী, তেওঁ গান গাই থৈ গৈছে।
হয় জুবিন দা বুলি কলে অকল তেওঁ জুবিন দায় নহয় জুবিন দা বুলি ক'লে আমাৰ আচলতে বলব তেওঁ আচলতে ভগৱান হয়। তেওঁ অকল আমাৰ অসমৰে মৰম নহয় গোটেই ভাৰতবৰ্ষৰ মৰম হয় তেওঁ আমাৰ কাৰণে। জুবিন দা এনেকুৱা এজন ব্যক্তি আছিলে যোনজনক চিনি নোপোৱা কোনো ক'তো মানুহ নাই। জুবিন বুলি ক'লে মানুহৰ গা নোম শিয়ৰি গৈছিলে। জুবিনৰ এ এটা সংগীতত, নাচিবলৈ মানুহ বলিয়া হৈ গৈছিলে।
হয় হয় নিশ্চয় হয় সেয়হে আ- আমি ভাবিছো মানে জুবিন দাক এ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ নামঘৰৰ। ওচৰৰে যোনটো মঞ্চ আছে সেই মঞ্চটোতে যদি আপোনাৰ এখন অনুষ্ঠান অনুষ্ঠিত কৰো জুবিন বিশেষ বুলি-
হয় হয় হয়।
আমি আমি অকনমান অ কি বুলি কয় মনোৰঞ্জনৰ সৈতে জুবিন জুবিন দা আমাৰ জুবিন দাক মৰমৰ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হ'ব। আৰু প্ৰতিযোগিতাৰ মাজেৰে আমাৰ গাঁৱৰ যোনখিনি উঠি অহা ল'ৰা ছোৱালী বা যোনখিনি যুৱ প্ৰজন্ম তেওঁলোকৰো প্ৰতিভা অকনমান- বিকশিত হ'ব বুলি মই ভাবো।
হয় বহুত ভাল চিন্ত ধাৰাৰে আপোনালোকে এই কাৰ্যসূচী ভাগ হাতত লৈছে। আৰু মই ভাবোঁ আপোনালোকৰ এই কষ্ট যাতে ব্যয় নাযায়। মোক আপোনালোকে কিবা অসুবিধা পালে মোক ক'ব ময়ো মোৰ ফালৰ পৰা যিমান পাৰোঁ মই সিমান সহায় কৰিবলৈ চেষ্টা কৰিম।
হয় ধন্যবাদ আপুনি যে ইমান খিনি কথা আপুনি চিন্তা কৰিলে। অ কিয়নো আপোনালোকৰ হয় আপোনালোকৰ সহায় সহযোগিতা, তাৰ মাজেতো আমি আগবাঢ়িব পাৰোঁ কিয়নো আপোনালোকৰ নিচিনা যদি মানুহে আমাক সহায় কৰে। তেনেহলে অনুষ্ঠান ভাগি আমি যিমান পাৰো ডাঙৰকৈ অনুষ্ঠিত কৰিব প-
হয় হয়।
হয় আমি ভাবিছো আমাৰ অনুষ্ঠানখন আমাৰ দিন। আৰু ৰাতি আহ লগতে চলি যাব কিয়নো আমাৰ মানে গাঁৱত আপোনাৰ- ল'ৰা, ছোৱালীৰ সংখ্যাও ঢেৰ আমাৰ প্ৰতিযোগীৰ সংখ্যাও বেছি। সেয়েহে মানে আপোনাৰ চল্লিশ হাজাৰ প্ৰতিযোগী আছে আমাৰ গাওত সে হয় চল্লিশ হাজাৰ- হয় হয়।
হয় এইখন আচলতে মানে এনেকুৱা হল কথাটো আপোনালোকেেতটো জানেই মানে আগৰ- মানুহে আহ আমাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে যোনটো প্ৰজনন হয়। সেয়েহে মানে আপোনাৰ এঘাৰতে আপোনাৰ দহটা বিশটাকে আপোনাৰ যদি ল'ৰা-
কথা ক'ব আপোনাক এটা কথা সুধিব পাৰিমনে। অ আগৰ দিনৰ মানুহ বিলাক- আগতে আপুনি জানি নিয়ন্ত্ৰণ কৰিব নোৱাৰে হয়। ঘৰতে সন্তান হয় এনেকে- তাহ এনেকে হয় কিন্তু আইটি এলে এ তটো সেইকেইটাত- গৈ পেলাই বিয়া চিয়া পাতি সিহঁতও চাগে ল'ৰাৱালী হলগে। তাললে আগৰ দিনৰ ল'ৰাোৱালীৰ কথা তো ইয়াত আহিলে কেনেকৈ
হয় মানে আচলতে আমাৰ গাওখনত আপোনাৰ আ আধুনিকতাৰ যোনটো পোহৰ সেই পোহৰৰ- আমাৰ গাঁৱত পৰাহিয়ে নাই। সেয়েহে আপোনাৰ মানে আচলতে ইমান খিনি ল'ৰা ছোৱালী বৃদ্ধি পোৱাৰ ফলত আমাৰ- আমিও আচলতে দুখিত মোৰো বাৰু অৱশ চৰকাৰি চাকৰি- মোৰ মাত্ৰ দুটা অ কিন্তু মানে যোনসকল আগৰ পুৰণিকলীয়া মানুহ- তেওঁলোকৰ দহটা বিছটাকে হৈ যোৱাৰ ফলত আমাৰ চল্লিশ চল্লিশ হাজাৰ প্ৰতিযোগী হ'ল- হয়
বছৰেকত তেনে তেনেকে তেনেকে হবলৈ হলে বছৰে ৰেকৰ্ড দেখোন এটা এটা ল'ৰা ছোৱালী প্ৰতি বছৰে হয়।
হয় সেইয়া চাগে তেওঁলোকৰ মানে ভগৱানৰে যেতিয়া আশীৰ্বাদ আমো তাত আমি কি কথা ক'ব পাৰিম। তেওঁলোকে হয়তো আপোনাৰ এবছৰত এটাকেও হব পাৰে। বা কিছুমানৰ আপোনাৰ আহ জৰ্জাও হব।
মোৰ চিন্ত ধাৰা মতে মোৰ চিন্তাধাৰা মতে- এইটো ভগৱানৰ আশীৰ্বাদ নহয়। এইটো কিবা পৰীক্ষা হব কিজানি দেই কিবা হ'ব চাগে। সিহঁতৰ মাজত অ হয়তো তে তেখেতলোকৰ মাজত দৈনিক দৈনন্দিন মানে মৰম- তেনে ভাল পোৱাবিলাক অলপ বেছি বৃদ্ধি পাই গৈছিল।
হয় হ'বও পাৰে হয় আমি সেইটো বিষয়ৰ পৰা আমি আচলতে মোৰ বিষয়ৰ পৰা আমি বিচলিত হৈছো আমি সেইটো বিষয়ৰ পৰা গুচি গৈছো। সেয়েহে মই আপোনাক মানে মোৰ বিষয়টোলৈ আহিবলৈ বিচাৰিছো।
হয় হয় হয়।
চল্লিশ হাজাৰ প্ৰতিযোগীয়ে যেতিয়া- আপোনাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব সেইটো এটা মানে খুবেই ভাল লগা পৰিৱেশ হ'ব বুলি মই- ভাবো আৰু আপোনাৰ হয়। সেয়েহে ৰাতিলৈ মানে আমি এখন আহ অনুষ্ঠিত কৰিম বুলি ভাবিছো এখন অনুষ্ঠান মানে আপোনাৰ- অ তাত হ'ব আপোনাৰ সাংস্কৃতিক সন্ধ্যা- সাংস্কৃতিক সন্ধ্যাত আপোনাৰ আমাৰ মূল আকৰ্ষণ হব টকাৱদী কাকতি-
নাই মই এটা আপোনাক মন্তব্য দিব বিচাৰো।
হয় হয় মই আপোনাৰ আচলতে উপদেশ বিচাৰিয়েহে আপোনালোক-
হয় আপুনি যদি বিচাৰে তেতিয়াহ'লে সাংস্কৃতিক সন্ধ্যাৰ ম- মু্ আকৰ্ষণ যেনে তপ প্ৰদীপ আপুনি এজনক বাতিল কৰাটোৱে ভাল হ'ব নেকি মোৰ মতে মোৰ মোৰ পৰা পৰামৰ্শ মতে আপোনালোকে বাকী কি ভাল থাকে কৰিব। মোৰ চিন্তাধাৰা ফালৰ পৰা কৈছো যেন সেই ব্যক্তিজন ইমান ভাল নহয়। কাৰণ এটা কথা মই লক্ষ্য় কৰিছো তেখেতে যতেই এনেকে- কিবা দায়িত্ব হওঁক বা সাংস্কৃতিক সধ্যা এনেকে মোল আকৰ্ষণ হিচাপে যায়। তেখেতে আপোনালোকে জানে তেখেত তেখেতে কেতিয়াবা এনেকে কিনিব। কিনিবলে যে পায় এইবোৰ ডুপ্লিকেট চুলিবিলাক যে। নকল চুলি নকল চুলি ন নকল চুলি তেখেতে নকল চুলি পৰিধান কৰি যায় কেতিয়াবা এনেকে। অনুষ্ঠানৰ মাজমজিয়াতে হূলুকি হৰি পৰে নহ'লে কেতিয়াবা এনেকে হেৰি বান্দৰ টুপিৰ নিচিনা এইটোত কিবা যো এইটো পিন্ধি যায় আৰু তেখেতে গান গাওঁতেনে গান যোনটো মানে সংগীত পৰিবেশন কৰে সেই সংগীত বিলাক মানে স্পষ্ট নহয় কাৰণ কিয়নো তেখেতে মুখত চাদা আপোনালোকে চবেই জানেই চাদা ধপাত ধপাত তেখেতে ধপাত সেৱন কৰে ধপাত। পাত সৱন কৰি উঠখন ফুলাই ৰাখে আৰু তাৰ ফলত তেওঁ শব্দচ, উচ্চাৰণ বা সংগীতত অলপ মই মোৰ মতে অলপ সং সংগীত।
হয় হয় বুজি পাইছোঁ। হয় কিয়নো মানে আপোনাৰ কথাটো এনেকুৱা যে তেওঁক চবি জুবিনৰ লগত আপোনাৰ। নাৰ কি বুলি কয় এইটো কম্পেয়াৰটো অসমীয়াটো
তুলনা কৰে তুলনা কৰে।
হয় তুলনা কৰে জুবিন গাৰ্গকৰ লগত তুলনা কৰে। সেইটো আচলতে মইয়ো মানে ভুল বুলি ভাবোঁ যে ইমান এজন মহান ব্যক্তিৰ লগত এনেকুৱা এজন মানুহক তুল না কৰাটো এটা জুবিন গাৰ্গৰ বাবে অসন্মান কৰা। কিন্তু হয় হয় কিন্তু মূল কথাটো হ'ল। যে তেওঁলোক তেওঁক মানে আমাৰ গাঁৱৰ ৰাইজে ইমানেই ভাল পায় তেওঁক প তপা চদ্ম নামেৰে। আপোনাক আহ সন্মানিত কৰিছে বিভূষিত কৰিছে বুলি ক'ব লাগিব তপা চন্ম নামেৰে।
হয় হয়।
গাঁৱৰ ৰাইজে যেতিয়া ইমানেই তেওঁক মৰম দিছে ইমানেই ভাল পোৱা দিছে। সেয়েহে গাঁৱৰ ৰাইজে মিলি পেলাই যেতিয়া মানে ভাবিলে কথাটো আলোচনা কৰিলে আলাপ আলোচনাৰ মাজে ৰে তপা উদীপেই আমাৰ অনুষ্ঠানত গান গাব বুলি এতিয়া মানে কোৱা হ'ল হয়টো। আমিও সেইটো মানে আপোনাৰ নাকচ কৰিব নোৱাৰিলোঁ সেই অনুৰোধ খিনি ৰাইজৰ।
আপুনি মোৰ এটা কথা শুনিব পাৰিবনে?
হয় কওক।
বিষয়টো হ'ল আমি এটা অনুষ্ঠান পাতিছোঁ। এটা সামাজিক অনুষ্ঠান এইটো কাৰোঁ নিজা ব বিয়া নহয় কাৰণ কিয়নো আপুনি ক'লে চল্লিছ হাজাৰৰ ওপৰও এনেকৈ হেৰি আছে গান গাবলৈ আহিব আপোনাৰ হেয়িয়াত প্ৰতিযোগিতাত। এখন গাঁৱতে চল্লিশ হাজাৰ আছে। আকৌ তাৰোপৰি আপোনাৰ টো বেলেগৰ পৰা টো বু বহুত জেগাৰ পৰাটো আহিব। এনেকে প্ৰতিযুগত প্ৰতিযোগিতা কৰিবলে আৰু কিয়নো এই বিষয়টো।
সম্ভৱ সম্ভৱ হৈ নুঠিব কিয়নো আমাৰ গাঁৱতে যেতিয়া চল্লিছ হাজাৰ ল'ৰা ছোৱালী আছে গতিকে আমি বেলেগৰ গাঁৱৰ পৰা আনি পেলাই ইয়াত প্ৰতিযোগিত অংশগ্ৰহণ কৰিবলৈ সেইটো মানে নিদো বুলি ভাবিছোঁ। সেইটো বিষয়ে আচলতে আমি স্থগিত ৰাখিম বুলি ভাবিছোঁ।
কিন্তু আপুনি এটা কথা ভাবি চাইছেনে। কি যে চল্লিশ হাজাৰ এনেকে চল্লিশ হাজাৰ হেজাৰ আপোনাৰ হেৰি প্ৰতিযোগী পতি চল্লিশ হাজাৰ প্ৰতিযোগী আপোনাৰ এটা যদি গান গাই আৰু চবতটো জুবিনদাৰ গানে গাব জুবিনদাৰ যদি গান গাই জুবিনদাৰ গান বিলাক আপুনি জানে দীঘল দীঘল পাঁচ মিনিট ছয় মিনিট সিমান মান সময়ৰ গান হয়। আৰু সিমানটো এটা যদি দহ হাজাৰেও গায় দহ হাজাৰো এদিনত আপোনালোকে দহ হাজাৰ প্ৰতিযোগীও আপোনালোকে এদিনত আদায় কৰিব নোৱাৰে। সেইটো মই লিখি লিখি দিওঁ আপোনাক কাৰণ কিয়নো আপোনালোকে কিবা এটা কাম কৰিবলৈ লৈছে আপোনালোকে ভাবি চিন্তি কৰিবলৈ চাব লাগে কাৰণ এদিনৰ কাৰণে দিন হওক বা দিনক ৰাতিলৈকে আপুনি চল্লিশ হাজাৰ এনেকে প্ৰতিযোগি কৰিব কোনো দিন নোৱাৰে কেতিয়াও নোৱাৰে আপোনালোকে মিনিমাম আপোনালোকে পাৰিলে এ আপোনালোকে পাৰিলে মানে এ এসপ্তাহৰ সময় কিমান মানত পাতিব লাগে মোৰ মতে মই সেইটো আপোনালোক কব বিচাৰিছো বাকী আপোনালোকৰ নিজৰ কথা আপোনালোকে পাতিছে মোলে মন কিবা আপোনালোকৰ কিবা সুধিবলগীয়া আছে সেইটো কাৰণে মোলে ফোন কৰিছে কৱা যোগাযোগ কৰিছে কিন্তু মই ক'ব বিচাৰিছো যে কি এইটো কোনো কাৰণ সম্ভৱ হ'ব নোৱাৰে কাৰণ চল্লিশ হাজাৰ প্ৰতিযোগী এদিনত আদায় কৰিব নোৱাৰে আপোনালোকে। আৰু যিকি নহওক টপা প্ৰদ্বীপৰ কথাটো হ'ল টপা প্ৰদীপক আপোনালোকে গান গাবলৈ মাতিলে আপোনালোকৰ তাত অকল প্ৰতিযোগিতা বাহিৰে বেলেগ কোনোৱে নাথাকিব কোনোৱে নাথাকিব।
হয়
অভিভাৱক থাকিব না বাহিৰৰ পৰা কোনোবাই আহিব আপোনালোকে জানে তেওঁৰ গান আপুনি নিজে শুনিছে চাগে। বেমাৰী মুৰ্গীটোৰ নিচিনা বেমাৰ বেমাৰী মুৰ্গীটোৰ নিচিনাকে তেখেতে গা যিটো অংগী ভংগী দেখুৱাই পেলাই গান গাই তেওঁ হাৰমনিয়ামখনত যেনেকৈ হাত খোৱায় সেইটো বহুত
হয় হয় হয় মই বুজি পাইছো আপুনি কি কৈছে। হয় বাকী মানে আপোনাৰ কথাটো এনেকুৱা হৈ গল যে আমি এটা কথা নিৰ্ধাৰিত কৰিছো যে শুনি আছে
অ শুনি আছোঁ মই কওক
হয় মানে যেতিয়া চল্লিশ হাজাৰ প্ৰতিযোগী ইয়াত আহি পৰে চল্লিশ হাজাৰ প্ৰতিযোগী কথা ইয়াত আহি পৰে। সেয়েহে মই ভাবিছো যদি এজন প্ৰতিযোগীয়ে ত্ৰিশ ছেকেণ্ডকৈ সময় আমি গান গাবলৈ নিৰ্ধাৰিত কৰোঁ। যে অকল তেওঁ ত্ৰিশ ছেকেণ্ড সময়হে মানে পৰিবেশন কৰিব পাৰিব গানটো গীতটো।
ত্ৰিছ ছেকেণ্ডটো আপুনি আপুনি সুস্থ মগজোৰে কথাখিনি কৈ আছেনে ডাঙৰীয়া?
হয় মই সুস্থ মগজুৰে আছো কিয়নো এইটো এটা মানে অকলে মই লোৱা সিদ্ধান্ত নহয়।
চেকেণ্ডত গানৰ এটা এটা এটা এশাৰী আদায় নহয় ত্ৰিশ ছেকেণ্ডত এটা শাৰী আদায় নহয়।
নহয় আচলতে আপুনি মই আপোনাৰ মই খং উঠি যায় মই বুজি পাইছো আপুনি উত্তেজিত হৈছে আৰু উত্তেজিত হ'বলগীয়া। কিন্তু আচলতে এইটো মই অকলে লোৱা সিদ্ধান্ত নহয়। গোটেই শুনক শুনক গোটেই খিনি শুনক মোক আৰু শুনক আপুনি হয় গোটেই মানে ৰাইজে আপোনাৰ আলাপ আলোচনাৰ মাজেৰে গোটেই ৰাইজ খন বহি আলাপ আলোচনাৰ মাজে জেৰে যেতিয়া এটা সিদ্ধান্ত গ্ৰহণ কৰে তাত আপুনি অকলশৰে মানে আপ মানে ধৰি লওক এতিয়া মোৰ নিচিনা এজন মানুহে মোৰ নিচিনা এজন মানুহে আপোনাৰ তাত ৰাইজে এটা লোৱা সিদ্ধান্তৰ ওপৰত যদি মই দুআষাৰ কথা কৈ দিওঁ। সেইটো অলপমান মানে মোৰ কাৰণে ব্যক্তিগত ভাৱে যে ৰাইজেও মোক অকনমান মানে মোৰ প্ৰতি বেয়া ভাৱ লৈ আহিব পাৰে যে আমি ৰাইজে ইমান এটা ডাঙৰ সিদ্ধান্ত দিছো আৰু তেওঁ মানে এই সিদ্ধান্তটো এনেদৰে নাকচ কৰি দিছে। সেইটো অলপমান মানে কথাটো বেয়া হৈ যায় বেয়াৰ ফালে গুচি যায় বেয়া ফালে ঢাল খাই যায়।
হয় হয় কিন্তু এটা প্ৰশ্ন মোৰ আছে যদি আপোনালোকে ত্ৰিশ ছেকেণ্ডকৈ গান গাবলৈ যদি সময় নিৰ্ধাৰণ কৰি দিয়ে তেতিয়াহলে ত্ৰিশ ছেকেণ্ডত তেনেকে প্ৰতিযোগী কোন জয় হৈছে কোন জয় হৈছে কেনেকৈ আপোনালোকে নিৰ্ধাৰ কৰিব যেন স এজনী যে ত্ৰিশ ছেকেণ্ডত গান গাই এনেকে সংগীত পৰিবেশন কৰি জয় লাভ কৰিছে।
হয় সেয়াতো আপোনাৰ সম সম্পূৰ্ণ বিচাৰকৰ প্ৰতি যাব মানে বিচাৰকৰ দায়িত্ব সেইটো সেইটোতো হয়তো আমাৰ দায়িত্ব নহয়।
আপোনালোকে যেনেকুৱা ব্যৱস্থা কৰিছে ত্ৰিশ ছেকেণ্ড গান গাবলে যেনেকে নিৰ্ধাৰ কৰি দিছে। তাত কোনোবা বিচাৰক আহিব বুলি আপোনালোকে ভাবা নে বাৰু
হয় আমি আচলতে বিচাৰকৰ আপোনাৰ ক বিচাৰিছো আহ আমাৰ আপোনাৰ গাঁৱৰে আহ স্বৰ্গীয় টুটুমণ্ডল আহ শইকীয়াৰ আহ চৰি হয় হয় হয় ক্ষমা কৰিব ক্ষমা কৰিব টুটুমণ্ডলৰ আপোনাৰ আহ সুপুত্ৰী স্বৰ্গীয় টতুমণ্ডলৰ সুপুত্ৰী আপোনাৰ অ নামটো মই পাহৰি গৈছো
পুনম মণ্ডল
হয় পুনম মণ্ডল
কিন্তু কিন্তু এটা মই কথা জনা মতে মই এটা কথা জনামতে পুনম পুনম মণ্ডল তেখেত আপোনাৰ নৃত্য দ ভংগীৰ ক্ষেত্ৰতহে অলপ আগবঢ়া। কিন্তু তেখেতৰ এনেকে সংগীতৰ প্ৰতি এক অ অলপ মানুহ মানে গুৰুত্ব নাই সেইটো এইটো মই জানো আপোনালোকে এ এইখন অনুষ্ঠান খ মানে জুবিন দাৰ সন্মান জনাবলৈ পাতিছে নে কি কৰিবলৈ পাতিছে সেইটো মই নাজানো। কিন্তু মই সহায় সহযোগিতা আগবঢ়াম বাৰু। সেইটো মই কৈছোকিন্তু
আচলতে কথাটো তেনেকুৱা নহয়। আপুনি ভুল বুজিছে। আচলতে প্ৰতিযোগী
আপোনালোকে বিচাৰকজন শুনি লওক মোৰ কথাটো আপোনালোকে বিচাৰকজন মানে বাচিছে কি গাখীৰতে মহ'ৰ খুধি মানে পইচা কমকে দিব লাগিব।
হয় তেখেতটো সম্পূৰ্ণ বিনামূলীয়ই কৰিব।
অ গাখীৰতে মহৰ খুঠি তেতিয়াহ'লে।
হয় হয় বাকী মানে আপুনি কথাটো ভুল বুজিছে। কথাটো এনেকুৱা আচলতে জুবিন দাক ত অসন্মান অলপ মানে অলপ শতাংশও মই হ'বলৈ নিদিওঁ আচলতে। যিহেতু মই এজন ডাঙৰ জুবিন গাৰ্গৰ অনুৰাগী সেয়েহে পোনপ প্ৰথমে আপোনাৰ জুবিন গাৰ্গৰ জুবিন দাৰ আমাৰ ফটো খনৰ আগত এগ বন্তি জলাই জব জুবিন দাক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ'ব। আৰু তাৰ পাছত সেইটো এটা সুকীয়া কিয় মানে আপোনাৰ প্ৰতিযোগীসকলে কি পৰিৱেশন কৰে বা কেনেদৰে পৰিৱেশন কৰে পৰাই ৰাইজে মিলি সেয়া মানে সম্পূৰ্ণ এটা ৰাইজৰ বিষয় আৰু তাত ধৰি লওক এতিয়া আপুনি মই এতিয়া সেইটো বিষয়ে আলোচনা চনা কৰিছো। কিন্তু আচলতে আমি আলোচনা কৰি আমাৰ নিজৰ সময়হে আমি মানে আহ অতিবাহিত কৰিছো। ইয়াৰ মানে ইয়াৰ প্ৰভাৱ আপুনি ৰাইজৰ ওপৰত দেখা নাপায়। কিয়নো ৰাইজসকল হৈছে আহ পুৰণিকলীয়া মানুহ। আপোনালোকে মানে ধৰি লওক আহ দুজনে যি কি কথা কয় সেই বিষয়ে মানে বেছিকৈ শুনিব। মানে আগৰকলীয়া মানুহে যোনসকলে কথা ক'ব। কিন্তু আপোনাৰ মোৰ নিচনা নিচিনা যোনসকল আমি ধৰি লওক আহ আধুনিকতাক আমি আকোৱালি লৈছো। আমি আধুনিক বস্তুখিনিক বেছিদৰে আমি জানো। আধুনিক বস্তুৰ লগত বেছিকৈ আমি প্ৰচিত মানে জড়িত হৈ পৰি সেয়েহে ধৰি লওক আপোনাৰ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি আমি গৈ ৰাইজক ক'বলৈ যাওঁ তেওঁলোকে হয়তো মানে ভাবিব। যে এওঁলোকে কি কথা কৈছে এওঁলোকে অলপমান মানে বেছি। অ জনা বুজাইছে ন মানে তেনেকুৱা ধৰণৰ।
হয় ডাঙৰীয়া মই এটা কথা কব বিচাৰিছো।
হয়।
আপুনি কলে আপুনি জুবিন দাৰ। অল এক শতাংশও অসন্মান হবলৈ নিদিয়ে। হয় আপুনি কৈছিল আপুনি অসন্মান ক'ত। কৰিলে মই কৈ দিম এতিয়া আপুনাক। আপুনি অসন্মান কৰিলে আপুনি ৰাতি সাংস্কৃতিক সন্ধিয়ালে। যেতিয়াই পাপদ্বীপক মাতিলে পাদ্বীপক যেতিয়াই আপুনি সংগীত পৰিবেশন কৰিবলৈ মালে সেই। মাতো তেনেই সেই মতা মুহুৰ্ত কনে আপুনি জুবিন দাক। অসন্মান কৰিলে আৰু তাৰ পিছৰ কথাটো হ'ল। আপুনি যিটো কলে জুবিন দাৰ গান ত্ৰিশ ছেকেণ্ডৰণ কাৰণে গাব লাগিব। জুবিন দা হেন ভগৱান ভগৱান হেন মানুহক ভগৱানৰ প্ৰাৰ্থনা মাজতে এৰি থৈ যাব নাপায়। সেইটো এটা বহুত নাপায়। সেইটো এটা পুৰণি কলিয়া পা ধূলি আধুনিক যুগৰে হওক বা চলি আহিছে ভগৱানৰ পাৰ। প্ৰাৰ্থনা হওক বা হনুমান চালিচাই হওক এই এনেকুৱা ধৰণৰ ধৰ্মীয় কোনো গীত। বা কোনো বাক্য। আধা আধাক কে পাঠ কৰিব নাপায়। আৰু- - আপুনি জুবিন দা হেন ভগবান হেন মানুহৰ গানটো আপুনি গাব। গীতটি গাবলে আপোনালোকে দিব সময়। ত্ৰিশ ছেকেণ্ড সেইটো আপোনালোকৰ দুই নম্বৰ। তি নম্বৰটো হল জোনজনি আপোনাল গ'লে টুতুমণ্ডলৰ যে পুনম মণ্ডল। তেখেতক বিচাৰক মাতিছে তেখেতে গানৰ প্ৰতি এক এক শতাংশ। এক একো মানে তাই অ অভিজ্ঞতা নাই। আৰু তাইক মাতিচে। আপোনালোকে বিচাৰক কৰিবলে আৰু আপোনালোকৰ এটা কথা। চল্লিশ হাজাৰ যদি। প্ৰতিযোগী আপোনালোকেজনী এদিনত মানে দিনৰ পৰা ৰাতিলৈ। যদি মানে আপোনাৰ এনেকে প্ৰতিযোগিতা হয় ত্ৰিশ ছেকেণ্ড গান গাবলে দিব। হয়নে ত্ৰিশ ছেকেণ্ড গান গাবলৈ দিলেও। আপোনালোকৰ চল্লিছ হোজাৰ আদায় হ'বগৈ ন ৰাতিলৈ আপোনাৰ প্ৰদীপ টপাৰ গীতৰ।
অ হয় তাক। সেয় আমি আচলতে ময়ো ভাবিছো কথাটো মইো নভবা নহয় কিন্তু ৰাইজৰ মোৰ বিৰোধিত। কৰিবলৈ মন নাই কিয়নো আৰু আপুনি এতিয়া যিহেতু কৈ দিলে যে টপাৱদ্বীপক গান গওৱাটো। অ জুবিন দাৰ বাবে জুবিনদাৰ বাবে এটা অসন্মান মানে। সেয়েহে মই মোৰ ফালৰ পৰা মই যিমান পাৰো ব্যক্তিগত ভাৱে। মই তপা প্ৰদীপক এই অনুষ্ঠানটোৰ পৰা বিৰত ৰাখি তপা প্ৰদীপক গান গাবলৈ নিদি। অ তেওঁক মই কিবা এটা হলেও ব্যৱস্থা কৰি আহ জুবিন দাৰ যত। যাতে অসন্মানিত নহয় জুবিন দাক যাতে অসন্মানিত কৰা নহয় তেনেকুৱা এটা অনুষ্ঠান পাতি। সেই বিষয়ে মই গুৰুত্ব দিম বুলি মই আপোনাক কথা দিছো আৰু বাকী থাকিলে চল্লিশ। চল্লিছ হাজাৰ প্ৰতিযোগী এতিয়া আপুনি চাওক যদি সকলোৱে এতিয়া চল্লিছ হাজাৰ প্ৰতিযোগীয়ে আপোনাৰ যদি মন। আমি তাত গান পৰিবেশন কৰিম বুলি। বৰ্তমান আপোনাৰ তেওঁলোকৰ আহ কি বুলি কয় এইটো অখৰা চৰি আছে। অ গ গান আচলতে তেখলে অ খৰা কৰি আছে তেখেতলোকে। গতিকে আপুনি আচলতে আহ। যদি এজন শিশু আপুনি যদি মন ভাঙি দিয়ে যে তই তই। তই অকন বেয়া গাও তই পৰিবেশন কৰিব নালাগে।
হয় হয়।
সেইটোতো আপোনাৰ কাৰণে এটা মানে ডাঙৰ আপুনি ধৰি লওক এতিয়া এজন শিশুৰ মন ভঙাটো কিমান। এটা ডাঙৰ কথা।
সেইটো হয় সেইটো সেইটো সমান সেইটো সমান মহাপাপ নাই সেইটো সমান মহাপাপ নাই সেইটো মই জানো।
গতিকে এতিয়া আপুনি চল্লিশ হাজাৰ প্ৰতিযোগীৰ আপুনি সমাধানটো আপুনি কি হব বুলি ভাবিছে? যে আমি মানে কি কৰিলে সেইটো মানে সমাধান হব।
মই এটা কথা ক'ম। আপুনি কলে ল'ৰা ছোৱালী খিনিয়ে এনেকে অখৰা কৰি আছে গানৰ। হয় কৰি আছে ত্ৰিশ ছেকেণ্ড গান গাবলৈ কি সহায় কৰিবলগীয়া হয়।
হয় আচলতে তাতো এটা কথা থাকে কিছুমানে আপোনাৰ চাৰে গামা পাতোও গাব নাজানে গতিকে তেওঁ তেওঁলোকে টো অকনমান হলেও আখৰা কৰিবই লাগিব। আৰু যিহেতু মানে আমি আছোঁ। আচলতে ত্ৰিশ ছেকেণ্ড হে সময় আমি গান গাবলৈ নিৰ্ধাৰিত কৰিছো বুলি তেওঁলোকক এতিয়ালৈকে জনোৱা হোৱা জনোৱা হোৱা নাই।
আপোনালোকে নজালেই ভাল আপোনালোকে নজনালেই ভাল হ'ব নেকি কাৰণ কিয়নো গাই থকা অৱস্থা তাত আপোনালোকে ঘন আপোনালোকে সেই ঘণ্টিটোকে এবাৰ টুকুৰিয়াই দিব। কিয়নো আপোনালোকে যদি এতিয়া কয় গান গাবলে লাষ্টত দুটা তিনিটা ওলাব নাই মোৰ মানে অলপ সন্দেহ হৈ আছে। কিয়নো আপোনালোকে যদি পাছত দি আপোনালোকে যদি কয় এনেক ত্ৰিশ ছেকেণ্ড বুলি ঘণ্টা বজাই দিয়ে গাবলৈ নাপাই পেলাই ল'ৰা ছোৱালী মনত আৰু বেছিহে কষ্ট হব কাৰণ অতৰ দিনৰ পৰা ল'ৰা ছোৱালী কেইটাই যেতিয়া ৰিহাৰ্চল কৰি আছে অখৰা কৰি আছে এনেকে। গান গাম বুলি গান গাম বুলি চবেই নিজৰ নিজৰ ঘৰত এনেকে মাক বাপেকে উ এজন বাদ্যজন বজোৱা এজন এনেকে শিকাই দিয়া এনেকে মানুহ গোটাই থৈছে। সকলোৱে এনেকে কষ্ট কৰি আছে কিয়নো সেই অনুষ্ঠানটোত সকলোৱে এনেকে গান গাব আৰু যেতিয়া যেতিয়া মঞ্চত উঠি পেলাই তেতিয়াতে গম পাব যে ত্ৰিশ ছেকেণ্ড গান গাবলৈ দিয়া বুলি। সেই ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালী বা অভিভাৱকৰ মনত কেনেকুৱা এটা কেনেকুৱা এটা বেয়া লগা পৰিস্থিতি আহিব আপোনালোকে ভাবিছেনে বা কি মনত সিহঁতে মনত কেনেকুৱা লাগিব মন সিহঁত ভাগি নাযাব
কি কৈছে আৰু এইখিনিতে মানে আপোনাৰ লগত এইমাত্ৰ মোৰ কথা পাতি থাকোঁতেই এটা মানে কি বুলি কয় এইটো এটা আচলতে মোৰ উপায় সমাধান মনলৈ আহিছে আপোনাৰ সৈতে মই সেইটো অকনমান মানে হেৰি কৰিব বিচাৰিম। অকনমান মানে আপোনাক কব বিচাৰিম সেই বিষয়ে। হয় আমি আচলতে আমি এইটো কাম কৰিব পাৰো নেকি যে চল্লিশ হাজাৰ ল'ৰা ছোৱালী চল্লিশ হাজাৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব। ত্ৰিশ ছেকেণ্ড সময় ধাৰিত কৰাৰ সলনি আমি যদি এবাৰত মঞ্চত যদি আমাৰ এহেজাৰকৈ লৰা' ছোৱালী যদি উঠাই দিব পাৰোঁ গান গাবলৈ।
হয় হয় সমাবেত সংগীত গোৱা নিচিনাকে যদি আমি এবাৰ উঠাই দিব
হয় হয় আৰু সেইটো আচলতে মানে আপোনাৰ দল দলকৈ হ'ব প্ৰতিযোগিতাটো এহেজাৰ এহেজাৰ ল'ৰা ছোৱালীৰ দল হয় দল দল হিচাপে যদি আমি ৰাখো যে এই এহেজাৰ ল'ৰা ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পাইছে আৰু এই এহেজ এজাৰ লৈছিলে দ্বিতীয় পুৰস্কাৰ পাইছে যে এ এহেজাৰৰ এইটো ক দল এইটো খ দল তেনেকে হলে আপোনাৰ যদি আমি এহেজাৰকৈ চাবলৈ যাওঁ। তেতিয়া আপোনাৰ চল্লিশ হাজাৰ লৰা ছোৱালী আপোনাৰ চল্লিশ টা
হয় চল্লিশটা তলত সেই আপোনালোকৰ আপুনি এতিয়া অলপ পৰ্ণ কথালে আপুনি এতিয়াহে আহিছে হয় আপুনি তথনিৰপা মানে আপুনি অলপ কিবা ভ্ৰমত থকা নিচিনা কথা কিছুমান কৈ আছিলে। মই সেইবোৰ বাও সেইবোৰ অঁ মই অথনিতে পাহৰিলো। কিন্তু আপুনি এতিয়া দৰকাৰী কথাটো তেতিয়া কৈছে। আৰু এটা মোৰ অনুৰোধ ৰক্ষা কৰিব কি এই টপা প্ৰদীপক গান গাবলৈ ষ্টেজত মানে মঞ্চত উঠিবলৈ যাতে নিদিয়ে।
হয় মই সেই বিষয়ে মই ৰাইজৰ স মানে মই মোৰ কৰুণ মিনতি ৰাইজৰ প্ৰতি যে ৰাইজও সি মানে কথা মানি লয় মোৰ।
হয় হয় হয়। আৰু আপোনালোকে এই পুৰস্কাৰটোক
হয় পুৰস্কাৰটো কথা আকৌ এবাৰ আমি আলোচনা কৰিব লাগিব। কিয়নো যিহেতু আমাৰ এহেজাৰ এহেজাৰ লৰা ছোৱালীৰ দল হব। সেয়েহে আপোনাৰ মই ভাবো আপোনাৰ হেৰিটো আপোনাৰ কি বুলি কয় এইটো পুৰস্কাৰটো অলপমান মানে কিবা এটা কৰি মিলাব লাগিব যিহেতু আমি মধ্য ম চেনীৰ ব্যক্ত কি আমাৰ অলপমান মানে ক পইচা পাতিৰো অকনমান অসুবিধা হয়।
হয় হয় হয়। আপোনালোকে আপোনালোকৰ অনু অনুষ্ঠানটোলৈ বাৰু মই দুই লক্ষ টকা আগবঢ়াম
হয় ধন্যবাদ ধন্যবাদ আপোনাক মই কি বুলি ধন্যবাদ দিওঁ মই সেয়া মই-
আপোনালোকৰ যাতে কাৰ্যসূচীবাক ভালদৰে- হৈ যায় মই তাকে কামনা কৰিলোঁ। আৰু মোৰ ঘৰৰ অনুষ্ঠান ভাগিলেও আপোনালোকক নিমন্ত্ৰণ জনালোৱেই আগতীয়াকৈ। হ'লেও আকৌব মই আপোনাক- ব্যক্ত কৰিব বিচাৰিছোঁ-
হয় মই নিশ্চয় যাবলে চেষ্টা কৰিম। আৰু আপুনি যি দুই লাখ টকাৰ সেই- পুঁজি আমাৰ অনুষ্ঠান যিটোৰ বাবে আগবঢ়াইছে। সেই পুঁজি আচলতে- আমাৰ মানে আমাৰ হৃদয় চুই গ'ল আচলতে। সেয়া আমাৰ কাৰণে এটা বহুত মানে ডাঙৰ- পুঁজি
আপুনি হয়তো জানে মোৰ ঘৰত এটা অনুষ্ঠান পাতিছো ৰাতি এনেকে ভাওনাও পাতিছো। নিজৰববীয়াকে। হ'লেও তাৰ উপৰি মই আপোনাক দুই লক্ষ টকা আপোনালোকৰ অনুষ্ঠানলৈ আগবঢ়াম। তাৰপৰিও মই আপোনাক- আপোনাক যদি কাৰণ আপুনি বুজি পাইছে চাগে মোৰ নিজেও এটা অনুষ্ঠান আহি আছে। সেইকাৰণে ময়ো অলপ- আৰ্থিকভাৱে দুৰ্বল হৈ আছো। হলেও মই আপোনালোকক হ'লেও মই পাৰো যদি। আৰু পিছৰ পোৱাকে হলেও মই আপোনালোকলৈ আৰু এক লক্ষ টকা এটা আগবঢ়াম।
হয় ঠিক আছে হয় তেন্তে আপোনাৰ লগত কথা পাতি- খুবেই ভাল লাগিল আৰু যিহেতু সময়ো বহুত হৈছে। আহ বৰ্তমান মানে আপোনাৰ দিনটো কৰ্মব্যস্ততাৰ মাজতো আহ আমাৰ- খুবেই মানে ভাগৰ লাগিছে এতিয়া অকনমান- যদি জিৰাবলৈ পাওঁ অকণমান তেতিয়াহ'লে হয়তো শৰীৰটোও ভাল- পাব আৰু মোৰ মনতটোও ভাল লাগিব।
হয় হয় হয় মোৰ সেইটোয়ে ভাবিছিলো কাৰণ কিয়নো মোৰ দিনটো এনেকে ব্যস্ত- ছতাৰ মাজত ঘৰলৈ আহিছোঁ।
হয়।
পত্নী আৰু ছোৱালীজনীকো অকণমান সময় দিব বিচাৰোঁ।
হয় নিশ্চয় আপোনাৰ লগত কথা কথা পাতি ভাল লাগিল মত বিনিময় কৰি বহুতেই ভাল লাগিল। আপুনিও কিছুমান জানিব লগা কথা। কলে লগতে ভাল উপদেশ দিলে তাৰ লগতে ইমান এটা ডাঙৰ- পুঁজিও আমাৰ অনুষ্ঠান টোৰ কাৰণে আগবঢ়ালে। সেয়েহে মই অতিকেই সুখী হৈছো। অতিকৈ আনন্দিত হৈছো হয় তেন্তে শুভ ৰাত্ৰি।
অ শুভৰাত্ৰি শুভৰাত্ৰি সপ পৰিয়ালে যাতে ভালকে থাকে মোৰ ফালৰ পৰা সেয়াই কামনা কৰিলো। হয় ধন্যবাদ হয়। ন ভে এই এনেকুৱােনো।